অ হেল্ল' অ এয়া অলপ ঘৰৰ কাম কৰি আছিলো তুমি
ময়ো এয়া গৰমত বহি আছো বাকী ভালে আছা
অ ভালেই ভালেই তোমাৰ
মোৰো ভালেই
আহ খোৱা বোৱা হ'ল
খোৱা বোৱা হ'ল কি খালা তুমি
মই খোৱা নাই এতিয়া মই মানে এবাৰেই খাও যে সেইকাৰণে অকমান দেৰি আছে আৰু আপাক ঘৰত ভাল মানে মই মই এতিয়া ভাতে খাম আৰু তাৰপিছত বনোৱা নাই বনাম আৰু তুমি ভাব খালা নে কি হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল'